কি কৰি আছ?
অ', এ এই ট্ৰেক্টৰৰ লগতে মানে লাগি আছো এইয়া শব্দ মানে ট্ৰেক্টৰ হাল বাই আছে তাতে বোলো অকণমান ড্ৰাইভাতোকো চাই আছোঁ মানে এখনকে কৰি আছিলে এতিয়া উম।
তাকে হে তাকে হে এ হেৰি তহঁতেতো খবৰ খাতি নলওঁয়ে। মই বোলো ফোনতা‌‌ মাৰো।
এই খবৰ খাটি মানে মই এইদিন মানে দিনৰ দিনটো ব্যস্ত হৈ আছো যে, সেইকাৰণে মানে
অ', বাকী ভাত পানী খালি?
খালো, খালো মই ভাত পানী খাই বৈ পিনি এতিয়া ত টিফিন ড্ৰাইভাৰলৈকে আউ মোলৈকে লৈ আহিলো মানে আক ঘৰলৈ নাযাওগে আৰু মানে গৈ মেলি থকা তেল চেলটো বেছিকে হাততো পাই আছো ঘৰৰ মানে
এ মই এতিয়াতো এই ভাতকেইটা খাই পেলাই ৰাস্তালৈ ওলাই আহিছো অকমান বোলো ফোনতায়ে কৰোচোন।
অ', ভাত
এ ভাত তোৰ এ ৰঙালাও ভাজিছিলে। তাৰপিছত মাটি দালি বনাইছিলে।
অ', অ'।
উম, তই কিহে খালি? তই কি খালি ভাত?
অ', সেই ভাতটো তোৰ দালি তাৰপা তোৰ দালিত মানে কঁঠাল গুটি দিয়া আছিলে তা পা ঢেকীয়া, আলু গুটি ভাজি আছিলে তা পা আকৌ তোৰ এনেকে খৰিচা চৰিচা‌ ছিলে মানে তেনেকে খালো তাৰ পৰা এতিয়া আকৌ টিফিনত মানে লৈ আহিছো ভাত পানীকিটা
উম, এতিয়া হেৰিয়লে কি লৈ আহিছ ত বুলি কয় ড্ৰাইভাৰলৈ কি লৈ আহিছ?
এ ড্ৰাইভাৰলে একেই ভাতেকে লৈ আহিছো মানে আজি মাং মাছ মাংসতটো নাই মানে। মাছটো এই দিনত ভতক ভবককে নাপায় যে, অ', পাই আছো আছো বাকী তই এনেই কাম চাম কৰি আছ নে নে এনেই আছ ঘৰত?
এ মই ফাৰ্ম এখন খুলিলো যে, ফাৰ্মতে লাগি আছো আৰু।
অ', ঠিকেই আছে, ঠিকেই আছে এইবিলাক লাগিমেলি থাকিবি দুপইচা‌ এপইচা‌ তাৰ পৰা ওলাই থাকিব। ভালেই হ'ব, তেতিয়াতো ঘৰতো চলিবলৈ মেলিবলৈ হয় নাই বাৰু ক?
তাকে সেইকাৰণে বোলো ফাৰ্মখন খুলি লৈছো।
অ', অ', ঠিক আছে মোৰো বাৰু ফাৰ্ম এখন সেইখন আছে মানে মোৰ, সেইখনৰ মানে এটা গাই থোৱা আছে মানে আমাৰ ইয়াত দেউৰী দাদা এটা আছে দাদাক মক ততে কামত লগাই থোৱা আছে ছহেজাৰ মানতো মানে এভেষ্টত দি থাকো মানে পোৱালি উঠোৱালেকে আৰু। তাৰাপা তেনেকে মেডিচিন চেডিচিন তেতিয়া দানা পানী দি পেলাই মই বোলো মই তালেকে যাওঁ
উম, তাকেহে, তাকেহে। তাকে ঘৰৰ চবৰে ভাল নহয়? হেল্ল'। হেল্ল' তহঁতৰ ঘৰ ভাল নাই? উম, উম।